হা কি কৰিছা।
এ শুই আছিলো তুমি।
ময়ো এই শুয়ে আছো ৰবা বাকী ভাত চাটা খালা
উম খালো দিয়া
হ পুছা ককাল চকাল কি বিষ অ খালো খালো হ চাহ খাই উঠি এতিয়া অলপমান বিচনাতে পৰি আছো যি কঁকালৰ বিষ হৈছে কঁকাল ভৰি হাত চব বিষাই আছে কালি একলেন গৈছিলোঁ তাৰপিছত তাৰে পৰা। মানে পানীত খেলি থাকিলে গম পোৱা নাযায় তাৰপিছত অহা পিছত। হেৰি কি কয় অহাৰ পিছতে এতিয়া ভৰি চৰিবোৰ বিষাইছে
উম কিমান প্ৰাইজ লৈছে তাতে
তাতে তোমাৰ এইট ফিফটি কেে লৈছে এইবোৰ জি এছ টি চি এছ টি কাতে যে মিলাই এইট ফিফটি মানে হৈছে অ এককোলেণ্ডৰ আৰু তোমাৰ এজনৰ এজনৰ অ এজনৰ আৰু তোমাৰ হেৰি জুলাইত গ'লেতো আৰু ল'ব চাগে ভেকেচন টাইম হয় ন
উম, উম।
হবা আৰু এতিয়া ভৰিছ, হা।
ভাল লাগিল যায়।
ভাল লাগিল ভাল, গৈতো ভালে লাগিল, গৈ অহা পিছতে যি মোৰ মূৰ খোজাইছে। ভৰি খোজাইছে। ভৰি ৰঙা হৈ গল খোজাই-খোজাই তেতিয়াৰ পৰা।
কৰে যে।
পানীবোৰ চফা আৰু ব্লিচিং পাউদাৰ দি দি থয় নেকি, ইমান ব্লিচিং-ব্লিচিং গোন্ধ, প্লাছ তোমাৰ মই এঘোট-দুঘোট পানী খাইও পালো তাতে।
ইছমা
লেতেৰা পানী কালি খাই গলো মানে মোক ডুবাই-ডুবাই দিয়ে মূৰটো, মই ডুবি যওঁ কটককে খাই পাওঁ। ইছ ৰাম। এতিয়া আহি তাকে ভাবি আছো মটৰ পানী গাল খালো চি পেটত যে কি লেতেৰা গাল গ'ল।
কিমান টাইম থাকিলা? উম, কিমান টাইম থাকিলা?
অ, আমি আম টেন থাৰ্টি মানত ওলাইছো, তাৰপিছত এঘাৰটা এ ধৰি লোৱা এঘাৰটা মানে বাঢ়িছে আৰু ওলাই পাওঁতে। গৈ পাওতে টুৱেলভ থাৰ্টি মান বাজিছে, প্ৰথম মানে শুকান দোকান ৰাইডছ কেইটা কৰিলো মানে তোমাৰ প্ৰথম ৰাইডছ কেইটা কৰিলো আৰু
অ', অ'।
মানে গা চুইমিং পুলত নোযোৱা আগতে স সেই বোৰ কৰি মেলি হোৱা পিছত দুট দুটামান দুটামানে বাজিলে চাগে অ'। ও দুটা নহয় ওৱান থাৰ্টি মান বাজিছে তাৰপিছত পানীত যি নামিলো ন আামিলো একে একদম চাহ পাঁচটাত ওলাইছো পানীৰ পৰা।
ইচ্মা
পুৰা পাঁচতাত ওলাইছো কাপোৰ-চাপোৰ পিন্ধি ওলাই অহা মানে একলেন মানে বন্ধয়ে হব আৰু আমি ইমান দে
উম, উম।
ছটা বজাত বন্ধ কৰে ন বাৰু বন নাই আমি ফাইভ থাৰ্টি মানত ওলাই আহিছো আৰু একলেণ্ডৰ পৰা, ফাইভ থাৰ্টি নে ফৰ্টি ফাইভ মানত।
আহ।
হে ওলাই আহিলো ভাল দেখিন কয়। টাইম মানে পানীত চেঞ্জ আমি চবেই হেৰি বাইক আৰু স্কুটিত গলো।
অ, অ।
মই আৰু জোঁৱাই এনেকে বাইকত গ'লো, তাৰ পিছত বাকীকেইটা এনেকে গ'ল বাইক-স্কুটিত।
আমিও ভাবি আছো যাওঁ-যাওঁ, কিন্তু ইমান লেতেৰা যাবও মন নাযায়।
লেতেৰা মানে কি জানা, তোমাৰ এইবোৰ উ এ এইবোৰ মুতি বাচ্ছা বিলাকে মুটি চুটি দিয়া ন' কিছুমান বুঢ়ী বুঢ়া বুঢ়ী বিলাক মতি দিয়ে। মোৰ কালি যি খং উঠিছে, মোৰ কালি কি যি খং উঠিছে, জানানে কি হল? তোমাৰ এই হেৰি এই যে বাম্পাৰ কাৰখন যে থাকে যে, সেই বাম কাৰত মানে।
উম।
মই গৈছো হ, মানে মই মোৰ লগৰকেইটা এনেকে গৈছো হা, তিনিটা যাব পা কৈছো বুঢ়ী এজনী বুঢ়ী মানে আন এজনীয়ে চলাব-তলাব নাজানে, আহি পেনে খুন্দা মাৰি দিলে মোৰ গাড়ীখন, এতিয়া মই আটকি থাকিলো মই আধা ঘন্টামান পাতি আটকি থাকিলো হিলাবও পৰা নাই বেগ কৰিব পৰা নাই, কিবা কৰিব পৰা নাই, তাইও মোৰ ফালে চাই হাঁহি আছে, হে হে হে। মোৰ ইমান খং উঠিছে তাই মানে তই য নাজানহ ত চলাব কিয় লাগে মোৰোতো আধা টাইম ৰে কলি ন এবাৰেই খেলিব পাম ভালকেও খেলিব নাপালো। গাড়ীখন তাৰপিছত গ'ল আৰু হেৰি হ'ল ঠিক মানে হেৰি দূৰ দূৰ হ'ল তাৰ পিছত আকৌ অকণমান টাইমে খেলিব পালো নাপালোৱে ভালকে তাই কাৰণে আধা ঘণ্টামান তাতে আটকি থাকিলো মই
উম,
আৰু বহুত কেইটা ৰাইত তোমাৰ ভাঙি থৈছে নতুন নতুন কেে বনাবন কি চাগে অ বনাই আছে চাগে অ
অ- অ
নতুন ৰাই
সেই ডাঙৰ পাইপটোৰ ভিতৰত সোমাইছিলা
অ সোমাইছিলো সোমাইছিলো এই কলা কলাকেত তোম কল কেে এটা পাই পছে সেইটোতো সোমাইছিলো আৰু এটা পাই প আছে ৰ'বা সি।
ইয়েলো
য় য়্লকে সেইটো তুমি ক সেইটো ক'ত যায় জানে একদম ওপৰত এনেকে উঠি যায় যে দ ডাঙৰ ডাঙৰ নাও। নাও টাইপত আছে ভয় মানে যোনটো স্পীডত নামিছে মই বোলো চেজ আজি মই মৰিলো মই জীয়াই নাথাকো আৰু নাকে চাকে পানী সোমাইছে তাৰ পিছত তাৰ পিছত একে একদম উৰাই নিছে কিন্তু এতিয়া লগত পিছফালে লগত বহিছিলে সেইকাৰণে মানে ভয় নালাগিল বেছি দুটা গ'লে ভয় নালাগে এটা গলেহে অকলে গলেহে ভয় লাগে
অ
এই দুটা এনেকে গলে ভয় নালাগে তাৰপিছত সেই টো ৰাই কৰিলো সেইটো কৰাৰ পিছত আৰু এটা নতুন কেে ৰাই খুলিছে নহয় কেনেকুৱা জানা এ এনেকুৱা এটা ৱেভ আহে দেই এটা লেহেৰ আহি যায় এনেকে একদম যি জুে লেৰটো আহে মানুহ চানুহ উলটি যায় অ
উষ্্মা
কি হয় তুমাৰ এই এনেকুৱা বেলুতটো যে গোল বেলুন
অ অ
বেলুনতত বহি ল'ব লাগে হা নাকে অ এইটো বেলুনতটো কি বুলিিব কয় বেলুনুলিয়ে কৈছো নাজানো দেেই তাৰপাছত সেইটোত বহি লব লাগে বহি পাননে তাতে মানে এটা এটা মানুহ যাব পাৰে ত এটা এটা মানুহ এনেকে এ গুচি যায় সেই লোহেৰটোত গুচি যোৱা পাছত পিছত এনেকে পানী আহে লেেৰটো আহে লেহেৰটো আহিলে মানে যেতিয়া জোৰ চাই আহে একদম ৱে বৰ নিচনা নিচনা হৈ যায় কি একদম আগত থকা মানুহখিনিতো উলটি যায় একদম বেলুনটোৰ পৰা ওলাই যায়গে
অ
মজা লাগিলে সেইটোত মানে মজা লাগিলে নতুনকে খুলিছো সেইটোত আমি দুবাৰকে গ'লো
অ
োৰতো এবাৰে এবাৰে কৰিব পাৰি
মানুহ হৈছে নে
মানহ হৈছে হৈছে দেেই বহুত হৈছে এককলজনন নহবনেে মানুহ গৰম দিন পৰা মানে ম নোযোৱা কিন্তু ডিমলেণ্ড খন ইমান ভাল নহয় দেই মানে ৱাটাৰ পাৰ্কৰ ভিতৰত তোমাৰ একলেণ্ড খনে যি ভাল লাগে বাকী ডিম নাইনখন ইমান খচ নহয় পইচা কম কিন্তু ইমান এটা ভাল নালাগে মানে এতিয়া তোমাৰ একলেণ্ডত যিমান কেইটা পানীৰ হেৰি আছে ন পানীৰ খেলা বহুত আছে, বহুত কেইটা আছে চাবাচোন। কিন্তু ড্ৰিম লনত অকল এটাই আছে এটা জেগাতে আছে আৰু বেলেগ নাই সেই এটা জেগাত। যে মানুহে অকল হাতুৰি থাকে বেলেগ নাই আৰু ভাল নালাগে অ' ড্ৰিমলেণ্ডত তোৰ বি অনেষ্ট ভাল নালাগে গৈ।
উম,
আৰু তোমাৰ, অ' একলেডত তুমি এইচ ধৰি লোৱা এইটো এইটো পুলত সাঁতুৰিলা। আকৌ আমনি লাগে এইটো পুলত গ'লা আকৌ এটা আৰু এটা ৱেভ টাইপ আছে যে লেহেৰ আহে যে।
অ-অ,
আগত ৰছী গাল ৰছী গাল দি থৈ দ একদম বেছি আগত যাব নোৱাৰি। সেই-সেইলেৰটো যে আহে সেইটো সেইটোও ভাল লাগে দেই তুমি এনেই গৈ পাইছা নে একলেণ্ড।
মই এইবাৰ যাম বুলি ভাবিছো জুলাইত
মানে আজলৈকে গৈ পোৱা নাই।
নাই পোৱা।
যাবা যাবা মজা লাগে
তুমি কেইবাৰ গলা
এ মই ছয় সাতবাৰ মান গৈছো বহুতবাৰ গৈছো। মানে আমাৰ প্ৰত্যেক বছৰে যোৱাই হয় যোৱ বাৰ যোৱা বছ চৰ অ' নাই-নাই।
যোৱা বচৰ নগলা।
তাৰে আগতো প্রতেক বছৰে এনেকে যোৱাই হয় মামাহত আহিলে যাও বা মাহঁতৰ লগতে হওঁক। উ
আহ
গৈছো বাৰু মই বহুতাৰ ডিমলেডতো বহুবাৰ গৈছো ড্ৰিমলেণ্ডতো পচবাৰ মান গৈছো।
উম উম
ড্ৰিমলেণ্ডত গৈ।
আৰু এই মই বু দেখি আছো তোমাৰ এই আৰহান ৰিজৰ্টত যে পুলতটো আছে।
অ অ অ অ
ইমান ধুনীয়া তুমি তোমাৰ ব্ৰহ্মপুত্ৰ খন দেখা পাই। ফুলটোৰ ওপৰত ফুলটোৰ পৰাই মানে
ভাল মানে কি জানানে মই কত তোমাক তুমি এতিয়া ৰিলচত চাই তেনে হেৰি কৰিছা ন জেগাতো ৰিলচত দেখি বহুত ধুনীয়া লাগিছে। কিন্তু কেনেকুৱা জানানে ত মই গৈ পাইছো ন ৰিজৰ্ট খনত ত মোৰ ফটো দেখিছিলা। চাগে মই হেই এই ৰিজৰ্ট খত গৈ পাইছো ন তুমাৰ কি জানা পুল টো মানে অপেন হয়। তাতে তুমি বেলেগ-বেলেগ মানুহ আহিলে খাইও থাকিব। ধৰি লোৱা ধৰি লোৱা মই তুমাক চিনি নাপাও হা তুমি পুলত সাঁতুৰি আছা আৰু মই এনেই ৰিজৰ্টখনত ফুৰিব গৈছো মই খাই আছো ত কেনেকুৱা লাগিব ভাবাচোন তুমি হাতুৰি আ চা চাইডত বেলেগ মানুহে খাই আছে ভাল নালাগে ন এতিয়া এতিয়া ৱাটাৰ পাৰ্ক ৱাটাৰ পাৰ্ক বিলাক কেনেকুৱা এতিয়া ৱাটাৰ পাৰ্ক বিলাকক চবে সাঁতুৰিবয়ে যায়। সাঁতুৰিয়ে থাকে সেই চুইমিংৰ ড্ৰেছ পন্ধি মানে হাফ পেণ্ট চাপপেণ্ট পিন্ধি বা এনে সাঁতুৰি থাকে। যে তাতে কিছুমানানে ধুনীয়াকে ৰিজৰ্টত যাওঁ বুলি যায় ত' তাতে আৰু মানুহক দেখাই দেখাই আৰু সাঁতুৰি থাকিবা ন কেনেকুৱা দেখিব আৰু তাহাত মোৰ ভাল নালাগে মানে তোমাৰ কি জানাম মানুহ নাথাকিলে বেলেগ কথা। কিন্তু মানুহবোৰ আহি থাকে যে অকড লাগিব।
ফুৰিব যাম বুলি ভাবিছো এটা ভাল জাগা কোৱা না
হয় এই জাগা ভাল জেগা চাব লাগিব ৰবা উ,
এনে তুমিতো গৈয়ে থাকা কোৱাচোন আমাৰ ওচৰতে বাজেট ফ্ৰেণ্ডলি
বাজেট ফ্ৰেণ্ডলি তুমি কেফে যাম বুলি ভাবিছা নে ৱাটাৰ পাৰ্ক
কেফে - কেফে
কফে।
উম।
বাজেট ফ্ৰেন্ডলী কেফেত যাব হলে আ ফটো মানে ফ ফটো শ্বুট কৰিব যাবা মানে ফটোজটো মাৰিবা নে এনে অকল খাম বুলি যাবা
ফটো উঠিম থামু মানে বহি, বহি মানে ভালকে কথা পাতিব পৰা জেগা।
অ আচ্ছা-আচ্ছা মানে জানা মই এটা হেৰি, কি কয় মেকডিজে। মেকডোনাল্ড মেকডোনাল্ডত তোমাৰ ন সেইদিনা খনে অফাৰ চলিছিলে, এতিয়া আছেনে নাই নাজানো ঠাণ্ডা এটা আৰু
হ
আৰু আলু টিক্কি এইটো যে ৰুটি টাইপৰ যে সেই টো পাইছিলে নেকি মেইবি পাহৰি দিলো। মিল পাইছিলে মানে তোমাৰ কমতে
উ,
এ ত মেগটিত যদি অফাৰ চলি থাকে মেগ দিও যাব পাৰা আৰু তোমাৰ বাজেট ফ্ৰেণ্ডলি আৰু হেৰি আছে ৰ'বা এখন। অহ গৈ থকা হয় কিন্তু পাহৰি গলো জানানে মুখত আহাই নে নামটো।
কি বা
হা?
ভাল কিবা মানে কেফে
ভাল কেফে কেব কে তুমি। সেই খনত গৈ পাইছানে নাই লিপ ডেকখননক
ক'ত আছে।
এই গনেশগুৰি লাষ্ট গেটৰ ওচৰত যে আছে। প্ৰাইজ বিলাক কিন্তু অকমান আছে দেই নাথকা নহয়।
তুমি এইখন পাৰিছা নে নাই নতুন কে খুলিছে আাৰ এই জ চানমাৰী ইউ টাৰ্ণ কেফে
হয় নেকি?
বহুত ভাল মানে প্ৰাইজটো কম আৰু ভাল লাগে মই যোৱা নাই মানে ভাবিছো কালি যাওঁ নেকি ঘৰৰ ওচৰত।
অ, তে সেইখনতে যোৱা আকৌ যদি ভাল হয়।
অ'
প্ৰাইজ বুক কেনে কুৱ বজেট ফ্ৰেণ্ডি নে
পুৰা পিজ্জাটো ইমান টেষ্টি দেখি ন কিবা টু ফৰ্টি লয় নেকি
অ তে ঠিকে আছেচোন, ঘৰৰ ওচৰতে আছে বাজেট ফ্ৰেণ্ডলি হেৰি।
উম,
সেইখনতো যাব পাৰা আমাৰ আকৌ এইফালে মই এই লিপ ডেকখনো লিপ ডেখনতো আছে, এইখনত পইচা ল'ব। ভালেখিনি দেই আৰু এখন আছে কে কেফে বুলি। হেঙৰাবাৰী ফালে, সেইখনতো বহুত পইচা লয়। বনে আৰু দাম আছে আৰু বাজেট ফ্ৰেণ্ডলি নহয়। তাৰ পিছত তোমাৰ উ আৰু এখন। নামটো নাহে জানানে। গৈ থকা হয়। কিন্তু নামবোৰে মুখত নাহে।